কোনে হেল্ল।
অ', মই শুনি আছোঁ আপুনি শুনিছেনে?। হয়।
হয়-হয় কি আচ্ছা-আচ্ছা-আচ্ছা এতিয়া আপুনি কি কৰি আছে?।
এতিয়া নাই একো কৰা নাই, ফ্ৰী আছোঁ আপ
ফ্ৰী আছা, ময়ো আছো ফ্ৰীয়ে। মই মানে পথাৰৰ চা-চাইদফালে আহিছো আৰু ন। মানে এ নেটৰ্ক নাপায় না তাৰ কাৰণে মানে নেটৱৰ্কৰ বিচাৰি-বিচাৰি ইফালে পথাৰৰ চাইদি আহিব লগা হ'ল আৰু।
অ', ঠিকে আছে ভালে।
অ উম।
বাকী খবৰ ভাল আপোনাৰ?।
ঠিকে আছে বৰ্তমান চলি আছে মানে ভাল বেয়াৰ মাজত চলি আছে মানে খবৰটোতো ভাল মানে এইটো গৰমৰ কাৰণে অলপমান অসুবিধা হয় আৰু মানে থাকিবৰ কাৰণে। এতিয়া ঘৰ ওচৰত কলো দাৰ থাকিব নোৱাৰে গছ-গছ-গছ-গছনি আনি বিচাৰে কেনেধৰণে তলত থাকিব লগীয়া হয়।
উম।
উম, মানে কি ক'ম আৰু বতৰটো গৰম তাৰমানে থাকিব নোৱাৰে আৰু বহি থাকিলেও গৰম হাৱা-হাৱা লাগি থাকে মানে। উম।
এইটো হ'ব বাৰু মই ঘৰত আছোঁ। ঘৰতে আছো।
তাকে চাহ খালি, ভাত খালি?। তেনে আপুনি?।
আগতে উঠিছিলোঁ মানে আজি অলপমান লেট হৈছে মোৰ। সেইটো কাৰণে। চাহ খালো গাখীৰৰ চাহ খালো। আৰু
চাহৰ লগত কি খালি আপুনি মুড়ি খালি না বিছ বিস্কুট, খালি নে ক্ৰীম কিবা এটা খালি
হ অ আচ্ছা আচ্ছা। হা হা বাকী আপোনাৰ খবৰ ঠিকে আছে নে ঠিক ঠাক চলি আছে। আচ্ছা বতৰটো কেনেকুৱা আপোনাৰ ফালে ছাইডৰ।
বতৰ টো বতৰটোতো বৰষুণ, আহিব যেন এনেকুৱা লাগিছে আৰু নাজানো মানে ব তৰটো মানে চেঞ্জ হৈ থাকে না, কেতিয়াবা ৰ
উম উম
ৰ'দহে দি দিব ইহঁতে।
উম, উম। মানে ৰ'দটো কম মানে এনে বৰষুণৰ মানে দৰে এনে মেঘ ঢাকি লৈছে আৰু ন। আচ্ছা, মানে তথাপিও গৰম আছে ছাগে না?
অঁ, গৰম আছে। গৰম আছে, আপোনাৰ ফালে?
এইফালো সেইয়ে মানে চেম মানে অলপ ৰ'দ দিছে আৰু। মাজে মাজে মানে এনে মেঘে ঢাকি লৈ চায়া পৰি যায় তথাপি মানে হাৱাত টো মানে গৰম আৰু ন, অকণমান এ ঠাণ্ডা আৰু যোৱাকালিত কে। আজি অকণমান ঠাণ্ডা আৰু তথাপি মই পথাৰ পৰা আছো ন, অলপমান বতাহ লাগে আৰু মাজে মাজে মাজে মাজে বতাহ নাই এটাও ওলাব নাহে। আৰু তাৰপিছত আৰু এই গৰম হাৱা আহে। এহ পিঠিছে আপোনাৰ ঘৰত কোনে কোনে আছে বুলি কৈছিলে আপুনি? ক'ব পাৰিব নেকি? হেল্ল হয়। হ হয় হয়। হয় হয়।
হেল্ল